হেল্ল'
নমস্কাৰ
নমস্কাৰ দাদা নমস্কাৰ।
হয় শুনিব পাৰিছেনে?
হয় শুনি আছো পাই আছো অ।
কৰিছো আপুনি আৰু আপোনাৰ শৰীৰ ভালে ভালে আছে ঈশ্বৰৰ কৃপাত
আছে এইকেইদিন বহুত ভালে চলি আছে।
হয়।
আ পিছে আপোনাৰ
আ মইয়ো বৰ্তমান ভগৱানৰ কৃপাত ভালে ভালে আছোঁ।
হা ঠিকে আছে।
হয় এতিয়া মই আপোনাক ফোন কৰাৰ কাৰণটো হ'ল মই কিছু বিষয়ৰ ওপৰত আপোনাৰ লগত আলোচনা কৰিম বুলি ভাবি কেনে আ ফোন কৰা হৈছিলে আৰু আপুনি অলপ সময় দিব পাৰিবনে
পাৰিম পাৰিম একদম পাৰিম।
ঠিক আছে দিয়ক। আ এতিয়া বিষয়টো হ'ল আমি যিটো সদায় ব্যৱহাৰ কৰি থাকো তামোল আৰু পাণ হয়।
হয় দাদা হয়।
তামোল আৰু পাণটো আমি আমাৰ এই গোটেই দিনটোক বা আমাৰ যি চলি থকা জীৱনত আমি কেনে ধৰণে কি কি কামত ব্যৱহাৰ কৰোঁ আপুনি অলপ মোক ক'ব পাৰিবনে?
নিশ্চয় পাৰিম মই চেষ্টা কৰিম যিখিনি আপুনি প্ৰশ্ন সুধিছে মোক মোৰ তাত মই আহ প্ৰশ্নৰ এনচাৰটো মই উত্তৰটো দিব চেষ্টা কৰিছোঁ।
হয় হয়।
তোমাৰ তামোল আৰু পাণ
হয়।
তামোল আৰু পাণ কলে মানে আমাৰ যোনটো মানে জীৱনত মানুহৰ জীৱনত বহুত প্ৰয়োজন বস্তু বহুত মানে আ লাগতিয়াল বস্তু হয় এইটো অহ যিকোনো পূজা বা যিকোনো ঘৰত আ আলহী চালহী আহিলে আহ
হয়।
পান আৰু আহ তামোলটো লগা হয়।
হয়।
আ ধৰি লোৱা আমাৰ আ ঘৰত এ এজন বা কোনোবা কেইজন
হয়।
কেইজনমান আলহী আহিলে আহ আ ভাত খোৱাৰ পাছত আমি বেছিভাগেই মানে ভাত খোৱাৰ পাছতে হয় আহ ভাত খোৱাৰ পাছত যিটো মানে তামোল আৰু পাণ। সেইটো দিয়া হয় হয়। আহ আৰু কিছুমানে মানে আহ অলপ সময়ৰ কাৰণে আহে। কিছুমানে চাহ পানী একো নাখাকে তামোল আৰু পাণ সেই দুটা মিক্স কৰি কিনে চূণ অলপমান দি কেনে আহ সেইটোৱে দি আহ মানে খাই দিয়ে আৰু আহ এইটো হৈ গ'ল মানে মানুহহে যে মানে তামোল আৰু পাণ খাই এইটো মই কয় দিলো। নাক আৰু
এইখিনিতে মই ক'ব বিচাৰিছো যে মানে তামোল আৰু পাণটো আমাৰ যিটো মানে পূজা পূজা দিয়াতে একদম আহ
হয়।
জৰুৰী মানে একদম লাগতিয়া বস্তু হয় যিকোনো এটা পূজা হ'লেই আহ তামোল আৰু পাণ নহলে নহয়। সেইটো ভগৱানক মানে সন্মান দিয়া হয় ভগৱানক সন্মান দিয়া হয়। আহ মূৰ আৰু পাণ একযোৰ দিলে মানে
হয় হয়।
ভগৱানক সন্মান দিয়া হয়। সেইটো নহ'লে আহ ভগৱানক সন্মান দিয়া নহয় চাগে। হিচাপত মই জানা মতে আহ সেইটো গ'ল আহ এইফালে আৰু ক'ব গ'লে মানে মানুহৰ মাজত বহুতটা অনুষ্ঠান আহি যায়। কেতিয়াবা বিয়া কেতিয়াবা বিয়া আহি যায় কেতিয়াবা যিকোনো মানে ঘৰৰ কৰ্ম চৰ্ম কিবা কিবি আহি যায়। আহ। ডাঙৰ মানুহ হওক বা ডাঙৰে সৰু মানুহক সন্মান কৰিলে এ তামোল আৰু পানীদি সন্মান কৰিব লাগে লগতে আহ ফালি ফালি দিয়া যায় ফালি আহ বিহান ফালি দিয়া যায়। আহ তাৰ লগতে পাণ আৰু তামোলটো একজোৰকে দিলে মানে বহুত সন্মান সন্মান কৰা হয় সন্মান দিয়া যায়। সেইদৰে আমি তামোল পানী দি সন্মান কৰিব পাৰে। তামোল পানেদি সন্মান দি আদৰণি কৰিব পাৰে।
হয় নিশ্চয়।
অ', এইখিনি মই আপোনাক কৈ দিলো আহ এইখিনিতে আপুনি যদি তামোল আৰু আহ পাণৰ বিষয়ে যদি কিবা জানে মোক অলপমান কৈ দিব।
হয় হয় নিশ্চয় এতিয়া আপুনি যিখিনি কথা ক'লে এইখিনি বহুত ভাল ভাল কথাবোৰ আপুনি মোৰ আগত ক'লে। আৰু বহুত
হয়।
বেছি কথা মই আপোনাৰ তৰফৰ পৰাও জানিব পালো। এতিয়া মোৰ ফালৰ পৰাই মই যদি ভাবো বা তামোল আৰু পাণৰ বিষয়ত যদি কব যাওঁ তেতিয়া বহুতখিনি কথা আহি‌ যায়। আহ যেনেদৰে আপুনি কলাক যে আহ মানুহৰ ঘৰত যেতিয়া কোনোবা আলহী বা মানুহ আহে গাঁৱৰে হওঁক বা অলপ দূৰৰে হওঁক আমাৰ ৰিলেটিভছে হওঁক কিনবা আলহী আহিলে আমি ভাত পানী চাহ পানী খাৱাৰ পিছত আমাৰ এইটো পৰম্পৰা আছে যে আমি তামোল আৰু পাণটো দিয়া হয় বা খাৱা হয় আৰু।
হয়।
সেইটো মানে একদম আমাৰ খুব দৰকাৰী এটা বস্তু বুলি ক'ব লাগিব বা ফল আৰু পাত তামোলটো হ'ল আমাৰ এটা ফল আৰু পাণটো হ'ল এ টা আমাৰ পাত বা আমাৰ লাটাৰ নিচিনা এইটো গছটো হয় আৰু এইটো আমি বিছ ভাগে অ তামোলৰ গছতে বা তামোল গছৰ তলতে ৰোৱা হয় আৰু সেই পাণটো।
হয় হয় দেখা পাই আছোঁ মইও উম।
হয় হয়। আৰু তামোলটো আজিকালি এনেকুৱা হৈছে যে তামোল যদি আপুনি অ ৰুব পাৰে তামোলৰ জ এই আপুনি আ ধৰি ল‌ওক বহুত মাখা বহুত মাত্ৰাৰ যদি আ পুনি তামোল গছ ৰুই বহুত বিজনেচ কৰিব পাৰে বহুত প‌ইচা কামাব পাৰে তামোল বেছি কেনে, নহয় জানোঁ?
হয় হয় হয়।
হয়, এতিয়া আপুনি আমাৰ অ যিকোনো চহৰতে গলে বা আমাৰ দোকান পোহৰত গ'লে আমাৰ টাউনত গ'লে আমি সৰু সৰু পাণ দোকান দেখা পায় তাতে আমি তামোল আৰু পাণটো নিশ্চয় পামেই আৰু, সেইটো থাকেই আৰু আমাৰ হয় আমাৰ অ অসমতে হওঁক বা আমাৰ ভাৰততে হওঁক মানে প্ৰায় আমাৰ দোকানত পান দোকান থাকে আমাৰ চহৰ বিলত আমাৰ টাউনবিলাক আমাৰ চিটিবিলাক মানে অ পাণ তামোল সেইবিলাক মানে প্ৰায় পায় আৰু আপুনি পাণ দুকা
স সকলোকে মানে লাগে ন সেইটো যিকোনো খালি মানে পাণ তামোলটো লাগে, হয়। নিজৰ মানে হয় হয়।
অ ভাতৰ পিছত মোকো একদম তামোল পাণ লাগেই আৰু। খুব ভাল লাগে।
মোকে লাগে সেইটো। হয়।
হয় হয় আৰু আপুনি অ পূজা পাতত বা যিকোনো এটা কৰ্মই হওক বা যিকোনো এটা আহ সন্মান দিয়া বা সেৱা কৰাৰ অ কাৰণে আমাক পাণ আৰু তামোলটো লাগা হয়।
হয়।
হয়, আমাৰ এতিয়া বজাৰত বা আমাৰ যিটো দোকান বিলত আমি পাণ যেতিয়া কিনিব যাওঁ। এক মুঠাত অ', ধৰি লওক বিশ টকা লয়। আৰু তামোলৰ তামোলৰ তামোল পাণৰ কথা ক'লে এখন তামোল পাণত এখন তামোলত পাঁচ টকাকৈ এতিয়া আমাৰ দোকানবিলাক পা-পোৱা হয় আৰু।
হয়, হয়, হয়, আ আপুনি আপুনি জানে না এক মুঠা পাণত কিমান মান থাকে বিশ টকা যে লয়?
একমুঠা পানত অ', ধৰি লওক আমাৰ দচখনমান থাকে আৰু দছখন মান পাত থাকে।
আচ্ছা।
হয়, হয়, আৰু এইটো এটা বান্দিলো থাকে বহুত ডাঙৰ, এই এইটো বানডিলটো আমি যেতিয়া বেচিব যাওঁ। তেতিয়া আমি কলপাতত মানে তু অলপমান হে কৰি কেনে মেৰাই কেনে এইটো বেচা হয়, হয়, হয়, হয়, নিশ্চয়।
আৰু আমি জানো। হয়, আমি জানো যে তামোল যিটো ফল আছে, তামোলটো কি কৰা হয়, কালাৰ বনোৱাত কাৰণেও বা ৰং বনোৱাৰ কাৰণেও ব্যৱহাৰ কৰা হয়, আমাৰ ইণ্ডাষ্ট্ৰি বা ফেক্টৰিত এইটো অ'। বেছি কিনি কেনে লৈ যায় তাৰ পিছত এইটো ৰং বা কালাৰ বনোৱাৰ কাৰণেও ব্যৱহাৰ কৰা হয়।
হয়, হয়।
হয়।
অ'।
আপুনি ইয়াৰ বিষয়ত আৰু কিবা
হয়, এইখিনিতে আপোনাক এটা প্ৰশ্নও সোধো যে মানে তামোল পাণটো উ, মানে মানুহ বিলাক খাই বুলি কৈ আছে। চবেই খাই কিন্তু কিছুমান একদম সৰু ল'ৰা-ছোৱা ছোৱালী বিলাকে তামোল খালে কিমান ভাল কিমান বেয়া এইটো আপুনি অলপমান কৈ দিব?
হয়, হয়, হয়, নিশ্চিয় বহুত ভাল প্ৰশ্ন আপুনি সুধিছে।
হয়।
সৰু ধৰি লওক আপোনাৰ দহ বছৰৰ তলত বা পোন্ধৰ বছৰৰ তলত। যিমান পাৰে তামোলৰ পৰা সিহঁতক মানে দূৰত ৰাখিব লাগে আৰু মানে খাব দিব নালাগে আৰু হয়, সৰু টাইমত মানে সেই তামোলটো অলপ মান নিচা লগোৱাৰ নিচিনাও এটা কিবা হয়, ফল হয় এইটো। তামোলটো কিছুমান হয়, হয়, হয়, তামোলটো মানে এটা গুতকাৰ নিচিনাই হয় আৰু কিছুমান অলপ মান অ', ভাল বা ধিলা নিচা থাকে আৰু কিছুমান বহুত বেছি নিচা থকাও তামোল আমি পোৱা যায়। সেইটো যদি সৰু ছোৱালী বা সৰু ল'ৰাৰ কেইটাই খাৱা হয় তেতিয়া অলপমান অ' সাৱধান ৰাখিব লাগিব আৰু।
হয়।
হয়।
আৰু হয়-হয় আপুনি আহ গম পাই চাগে, আমি যিটো তামোলৰ যিটো গছ সেই তামোলৰ গছটো আপুনি দেখা পাইছে আগৰ দিনত আৰু পুৰণা দিনত হয়, পুৰণা দিনত কিয় আছিল আমি যেতিয়া ফুটবল ফিল্ডত ফুটবলৰ যিটো গল প'ষ্ট বনাওঁ। তাতেও মানে সেই তামোলৰ গছতটো কাটি কেনে হে গল্পচ বনোৱা আছে।
অ' ব্যৱহাৰ কৰা গৈছিল আৰু তাতে অ' হয়।
আৰু আমাৰ ঘৰ চৰ বনাওঁতেও আমি বা এই ৰাস্তা বিলাক বহা চাং, এনেকুৱা বহা কিবা বনালেও এই তামোলৰ গছতো ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু।
অ' বহুত মানে ব্যৱহাৰ কৰিব পৰা যায় আৰু মানে। আহ আমাৰ এতিয়া সময়ো হৈ গ'ল, এতিয়া আমাৰ সময় হৈ গ'ল আহ বহুত ভাল লাগিল অ' আপোনাৰ লগত কথা পাতি কিনে আহ। এতিয়া পাছতো এনেকুৱা ন আলোচনা কৰি কিনে বহুত কথা জানিব পাম বুলি আশা ৰাখিছোঁ, ধন্যবাদ থাকিল।
হয় হয়, ধন্যবাদ, বহুত বহুত ধন্যবাদ, ঠিক আছে।